অ শুনিছোঁ ত কি কৰিছা?
অ মই এতিয়া ব্ৰেকফাষ্ট কৰি উঠিছো ৰাতিপুৱা।
অ
উম তুমি কি কৰিছা?
মই আছো এনে এফালে আহিছিলো মিটিঙৰ পইচা এটা দিবলৈ।
অহ
তাৰপিছত উম কি খালা ব্ৰেকট, অহ ইয়াতে
অহ মই কৰ্ণফ্লেক্স খালো গাখীৰ দি।
অহ
উহো উম মা অলপ কাম আছিলে, তহ তাকেই
অহ আলহী আহিব নেকি?
অহ আজি আলহি আহিব। সেয়াই মই ঘৰটো অলপ চিজিল কৰিলো তাৰপিছত ৰুম কেইটা চাফা কৰিলো নিজৰ ৰুমতটো ভাল কৰিছো।
অহ
ভাগৰ লাগি গৈছে অলপ। উম এতিয়া আকৌ পঢ়িম আৰু অলপ তাৰপিছতকে
অহ
অহ তাই কি কৰিছে?
অহ স্কুল গ'ল আজি সোনকালে চুটি দিব হেৰি কিবা আছে স্কুলত
অহ
হেল্ল' অহ তাৰ পিছত মই কৈছিলো মানে আজি অহ আজি মানে তাইক কৈছিলো যে আজি যাব নালাগে দেই সোনকালে ছুটি দিয়া নেকি এহ একো হেৰি নপঢ়াই মানে আজি এনে কিবা কিবি কৰাব তাৰ পিছত তাই গ'ল তেওঁ
অহ নাই যাবই লাগে কিবা কিবি এক্টিভিটি কৰাই থাকে সেইবিলাক জনাটো ভাল।
অহ
খালি পঢ়াতোৱে মেইন নহয় নহয় গোটেই বেলেগ ল'ৰা ল'ৰা-ছোৱালীৰ লগত কিবাতো কৰাব চাগে?
নহয় মই এনে যাব এই পৰীক্ষা পালেহি যে হয় পঢ়া নাই যে ঘৰতে বোলো পঢ়িব আজি হয়
অহ হয় দিয়া উম তাৰ বাইশ তাৰিখৰ পৰা পৰীক্ষা খাই আছিলে ন
অহ', এনেতো মই কতি কৰিব নিদিওঁ। ঘৰত থাকিলে তাই মানে মোবাইলহে চোৱা চাই সেইটো কাৰণে মই মানে স্কুল ক্ষতি কৰিব নিদিওঁৱেই।
অহ', ভালে কৰিছা দিবও নালাগে স্কুল সতি হলে এদিন নগলেই বহুত কিবা কিবি পঢ়াৰ দিয়ে সেইবিলাক ৰৈ যায়। অহ',
তাৰপা আলহী আহিব কি বনাবা?
উম', মাংসকে লৈ আহিছা।
অহ',
আৰু উম', নাজানো গম নাপাও নাথাকিব চাগে।
অহ',
উম', তোমালোকে ক'বাত যাব নেকি? কি আজি?
আজি ক'লেকো নাযাও এই মানে এইকেইদিন নাযাও ইহঁতৰ পৰীক্ষা যে।
অহ',
অকন পঢ়াব লাগিব আজিৰ পৰা মানে এইকেইদিন তাই নিজে পঢ়ি আছে।
উম',
কালি হে মাষ্টৰ ফোন স্কুলৰ পৰা ফোন কৰিছে।
তে দিছে নেকি দাস।
দিগদাৰ একো দিয়া নাই মানে। এই পঢ়িছে নে নাই মানে পৰীক্ষাৰ কাৰণে ফোন কৰিছে আৰু।
অহ',
মই বোলো পঢ়ি -পঢ়িছে বোলো। সেই বোলো হেৰিতটো অলপ উম', মেথ তো অকন টান পাই বোলো।
অহ',
হেৰি আপুনি অকন ভালকে চাব আৰু এনে কৈছে।
তাই কম্পি উম', তাই কম্পিউটাৰটোতো টান পায়।
অহ', কি-কি চাবজেক্টত টান মানে হেৰি হৈ আছে মোক কৈছে সুধিছিলে। মই বোলো সবতে অলপ। মানে তাৰ হেৰিয়ে পাই বোলো টানে পাই আছে এতিয়া মানে অলপ দিন জ্বৰ হ'ল পঢ়িব নোৱাৰিলে। হয়', পৰীক্ষা
অহ',
তাৰপিছত এতিয়া কৈছ চাই দিম বুলি কৈছে আৰু।
চাইদিব যদি ভালেই হ'ব ভালে কৰিছে চকু দিছে কোনে কি কৰি আছে কি নাই। খবৰ লৈছে হয় নহ।
অহ', আকৌ মই মোক কৈছে হেৰি অহ', ফোন কৰিব দিছে যদি কিবা এটাই নাজানে কিবা এটা। হেল্ল', -হেল্ল', মাতটো আহা নাই। হেল্ল', তোমাৰ মাততো অহা নাই একো শুনা নাই মই। মোৰ মাতটো শুনিছানে?